হেল্ল', হেল্ল', কি কৰিছা?
আছো এনেই বহি। তুমি?
আছো এনে। হয় চাহ তা খালা নাই? উম খালো বাৰু চাহ তাহ। এনে গৰম কেনেকা পৰিছে?
বহুত।
উম আমাৰ ফালেও আমাৰ ফালেও বহুত।
উম।
তাকে, অ আমাৰ ফালে থাৰ- তি
বাকি কোৱা ইমান দিনৰ মূৰত কল কৰিছা।
অ। এ আজি মানে কথা এটাৰ কাৰণে এনেই ফোন এটা মাৰিলো বাৰতে।
উম কোৱা।
তাকে তোমাৰ কাৰণে কথা এ কম বুলি ভাবিলো, মোৰ মানে গাড়ী কেইখনমান আছিলে মানে চেল কৰাব লাগে।
অ।
সেইটো কাৰণে তোমাক মানে ফোন কৰিলো। তোমাৰ এনেই কোনোবা চিনাকি আছে নেকি মে গাড়ী চাৰি কিনা মানুহ?
গাড়ী চাৰী কিনা মানুহ তেনেকে নাই বাৰু, কিন্তু, এনেই মানে মোৰ লগৰ এটা আছে কন্টেক্ট দিব পাৰো তাক সুধিব পাৰা।
অ অ দিব পাৰিবা বাৰু দেই। মোৰ গাড়ী কেইখনমান মানে চাৰিখন মান কাৰ দুখন কাৰ দুখন টমটম মানে চেল কৰাব লাগে।
অ পাৰিবা বাৰু চব ফাৰ্চেন আছিল নে!
উম গোটেই কেইখন বাৰনা নতুন কিনা গাড়ী আছিলে।
উম হ'ব পাৰিবা বাৰু বেচিবলে।
অহ মানে? হেৰি মানে মই মানে পইচা কেইটামান মানে লাগে মানে মোক মই মানে বিছনেচটা আৰম্ভ- কৰিম মানে নতুন তাকে নতুন বিজনেচ এটা আৰম্ভ কৰিম মানে মই গাহৰি বিজনেচ এটা কৰিম।
অ।
মানে তোমাক মানে ক'লো কথাটো মানে গাড়ী কেইখন মান যদি পাৰা বিক্ৰী কৰাই দিয়া মানে গাড়ীকেইখন মানে এখন অলপমান ডেমেজ হৈছে সেইখন কম দামতে দিম আৰু।
উম।
বাকী এখন বিকি চাৰি চকীয়া দুখন টম টম দুখন।
চাৰিচুকীয়া দুখন তুমি মানে বিক্ৰী কৰিব পাৰিবা কিন্তু এতিয়া মানে টমটমহে মানুহে মানে এতিয়া নল ল'ব পাৰে
তাকে কিয়?
কাৰণ মানে বহুত হৈ গ'ল না টমটম এতিয়া মানুহে নোলোৱাই হ'ল টমটম। উম দাম দৰ মিলিলে ল'ব বাৰু
উম তাই দাম কমতে দিম।
অ।
বেছি দামলৈ নথম বাৰুতে দামটো কমতে দিম। উ তাকে মানে মই নতুন মানে বিজনেচ এটা কৰিম যে।
উম
গাহৰি বিজনেছ এটা কৰিম নতুন তাকে মানে ইচতাৰত গলোঁ মানে এইকেইখন বিক্ৰী কৰি মানে বস্তুবিলাক বনাই আছোঁ আৰু হৈছে গৈ আৰু।
উম ক'ত খুলিবা এনে ফাৰ্ম?
ফাৰ্মখন মই চাপৰিত খুলিম মানে তোমাৰ। মানে ডাঙৰকৈ ডাঙৰ অ সেইফালে ভালেই। সুবিধা চুবিধা মানে ডাঙৰকৈ খুলিম যে সেইটো কাৰণে মানে গাড়ী দুখন মান বিক্ৰী কৰাাই দিম বুলিও ভাবিছোঁ মানে।
উম ঠিকে আছে।
দুটা বস্তু মানে একেলগে কৰি আছোঁ মানে এফালে তোমাৰ ঘৰতে ব্ৰইলাৰৰ ফাৰ্মখন বাৰতে চলিয়ে। আছে আকৌ গাহৰি ফাৰ্ম এখনো খোলো মানে লাগেতো আজিকালি। আজিকালি পইচা নাপায়ে হৈ গৈছিলোঁ।
হেৰি এতিয়া ব্ৰইলাৰ দাম কমি আছে বিজনেচো ভাল চলিছেনো?
বিজনেছটো ঠিকে চলি আছে ব্ৰইলাৰ মই ইয়াত নিদিওঁতো মোৰ চাপ্লাই বেলেগ ফালে।
উম তেনে ঠিকে আছে কিন্তু ইয়াত দাম কমিছে।
অ এবাৰত মানে আমাৰ তোমাৰ চাৰি পাঁচ কুইণ্টেল মান মোৰ মানে ব্ৰইলাৰ যায়। বেলেগলে সেইকাৰণে মানে মোৰ ঠিকে চলি আছে বাৰতে।
উম। এতিয়া মানে ফাৰ্ম খুলিবাহে ন
অং কিহৰ গাহৰি?
অ
গাহৰিখন খুলিমহে নতুনকৈ অ'পেনিং কৰিম আৰু। মালটো মানে আহা নাই গাহৰিতটো আহা নাই বাকী ফাৰ্মটো বনি আছে বাৰডে হৈছেগৈ আৰু।
অ অ'
আমিটো মানে প্লাষ্টাৰ মাৰি আছো মানে, এই তলটো মানে পানী-চানী য
অকণ ভালকেই বনোৱা আৰু
কেই, ডাঙৰকে বনাইছো মানে মিষ্টি-চিষ্টি লগাই।
উম' বাকী ব্ৰইলাৰ ফাৰ্মখন ক'ত আছে, ঘৰত নে নে তাত
ঘৰতে আছে, পিছফালে আছে।
মানুহ লাগিব নেকি ফাৰ্মত।
অ' অ' মানুহ মোক লাগিছিলে কেইটামান, তিটামান মানুহ পা পালে দিবাচোন, কিন্তু ৰাতি থাকিব লাগিব। অ' ফাৰ্মত বাৰু সুবিধা এই টো বনাই দিয়া হ'ব বাৰু দে ঘৰ-চৰ। বিচনা-চিচনা নি দিয়া হ'ব সিদিনা খানা-চানা পৰা আনি দিয়া হ'ব, টাইমত বনাই খালে হ'ল সিহঁতে। থাকিলেই হ'ল মানে, গাহৰি য়ে পোৱালি দিয়ে বুলি ভয় লাগে তো।
উম'
দুজনীমান মানে গাভিনী, দুজনী মান মানে গাভিনী গাহৰি আহিব।
অ' বাকী তোমাৰ ফাৰ্মত অকলে কৰিছা নেকি, ব্ৰইলাৰ ফাৰ্মখনত তুমি অকলে?
অ' দুইখন অকলেই ঘৰতে এখনো পাৰ্টনাৰ চিৱত নাই কাৰণ, এ অকলেই খোলিছো। মানে মই, এই গাহৰি গাহৰি খনৰ মানে অকমান পইচা কেইটামান চৰ্ট হৈ আছে, গাড়ী খন এনে এনে পৰি আছে, গাড়ী কেইখন বিক্ৰী কৰি দিওঁ মানে।
উম' ভাড়া দিব পাৰা দেখোন তুমি টমটম।
এ নাই, এয়া কৰি চালো মানে কামত নাহিলে মানে মোৰ লছত আহিছে এই কেইটা সেইটো কাৰণে গাড়ী বিলাক বাতি, বাতিব লগা হৈছে এবাৰ গাড়ী ললে মানে
অহ' ট্ৰাকত লাভ আছে দেই।
ইণ্ডাষ্ট্ৰিয়েল ট্ৰাক-চাক বিলাক কমাৰ্চিয়েল এইবিলাকে ল'ব লাগিব।
উম' বাছো ল'ব পাৰা?
অ' বাছৰ মাথাটো মাৰি আছো মানে, বাছ বাছ ল'লে চুপাৰ লম। চুপাৰ আৰু এয়া কমাৰ্চিয়েল পেচেঞ্জাৰ গাড়ী ল'ব লাগিব দুখনমান। সেইটো বাৰতে বিজনেচ লোন এটা ল'ব লাগিব বাৰু পিছলে
আহ নহ'লে
ফ্ৰাৰ্মৰ মাথাটো মাৰি আছো। ফ্ৰা হ'ব আৰু তুমি মোৰ ফাৰ্মৰ লগত কৰিবা নেকি?
মই তোমাৰ কৰিব পাৰি দেই পাৰ্টনাৰশ্বিপ।
অ' পাৰ্টনাৰশ্বিপত কৰা যদি আহিব কেইটামান পইচা-পাতি ইনভেষ্ট কৰি পেলাই্ উম' উম' তাকে
তোমাৰ মানে থকা কৰা, উ পাৰি অ' খালি এতিয়া তুমি গাড়ীখন বেচিলেই হ'ল আৰু ন সোনকালে।
তুমি কনটেক্ট কেইটামান পাৰা যদি লগাই দিবাচোন।
উম উম' বাকী আৰু কিবা কৰি আছা নেকি?
বাকী নাই কৰা বাৰু তে বাকী মোৰ নিজৰ চাকৰি এটা আছে বাৰু প্ৰাইভেট কোম্পানী এটাত, সেইটোত কৰি দি থাকো বাদে এনে শ্বৰ্তকে
হম'
তুমি কোম্পানীয়ে সোমাবা নেকি আমাক?
নাই মই তোমাৰ এই পাৰ্টনাৰশ্বিপটোৱে কৰিম বুলি ভাবিছো তোমাৰ লগত।
অঁ পাৰ্টনাৰশ্বিপটো কৰিব পাৰিবা মোৰ লগত অ।
অ' বাকী এতিয়া ঘৰতে আছেনে মানুহ টো?
অ ঘৰতে আছো
উম ছুটি নেকি আজি অ আজি দেওবাৰ ন
দেওঁ বাৰ অ
অ এই মই তোমাক কণ্টেকটটো দিম বাৰু
অ মানে আমাৰ মানে মাজতে মানে আমি লেণ্স্কেপ লেণ্স্কেপ এটা মানে চাইছিলো লেঞ্চিপ এটা।
আহ
তাত মানে আমি মানে এটা সংগঠন মিলি পেলাই এটা গ্ৰুপ মিলি পেলাই এটা ফিচাৰি খুলিম তাতো তোমাক কৰি দিম দিয়া
তাত কি হ'ব মানে
তাত মানে ডাঙৰ এটা ফিছাৰী খুলিম ফিছাৰীত মানে মাছ পুহিম
অ ফিচাৰী ঠিকে আছে হেতু কৰিব কৰা দেই
কেইটামানক মানে বিজনেছৰ বিষয়ে মানে ক'বলৈও লাগে মানে শিকাবলৈও লাগে সিহঁতক মানে গোটেই কেইটা আমি গোটটা খুলি চবেই বিজনেছৰ বিষয়ে যে জানক চবেই চৰকাৰী চাকৰি মাথা মাৰি নাথাকো এনেও চৰকাৰী চাকৰি আজিকালি পাবলৈ নাই তাকে চৰকাৰী চাকৰিত নাপ পালেনো কিনো কৰিব পাৰিব মানুহে কেনেকনো বিজনেচ কৰে সেইবিলাকো শিকিব এনে মানে আমি এনেকা গোট এটা বনাই পেলাই মানে মাছ কেইটামান পুহিম বুলি ভাবিছোঁ তাকে
বেছি হেৰি নাই দহ পোন্ধৰটা লোৱা হ'লেই হ'ল আৰু
অ মানে ঊনৈশটা হৈছে গৈ পঁচিশটা এটা গ্ৰুপ খুলিম মানে তোমাকো তাতে সমিয়াই দিম নেকি বেয়া নোপোৱা যদি উম উ নে ফিচাৰীৰ হব এইটো
অকণ ডাঙৰকৈ বনাব লাগিব খালী ফিচাৰীটো
এটা মানে হেৰি লৈ লৈছো আৰু মানে ফিচাৰী এটা লক্ষ্য হিচাপে লৈ লৈছো আৰু বাকী কিছুমান আৰু যদি সৰহজতে পোৱা কাম হয় এনে গ্ৰুপ কাম তেতি সেইবিলাকো কৰা হ'ব তাতে সেইটো কাৰণে মানে তোমাক কলো তোমাক আকৌ যদি সুমিয়াই দিওঁ তুমি আমাৰ লগত এইটোতে প্লাছ হৈ থাকিব পাৰিবা
অ পাৰিবা সোমাই দিবা
উম উম উম বাৰু সমিয়াই দিম বাৰু বেয়া নাপাবা কিন্তু দেই পিছত
নাই নাই কিয় বেয়া পাম আকৌ
উ
এনেকে সোমাই থাকিব লাগে তেতিয়া ভাল অকল মগজুতও বাঢ়িব না এনেকে থাকিলে
তাকে
শিকিব
উম উম কাইলে এনে সাঁতুৰিব কৰিব যাবা নেকি
সাঁতুৰিবলৈ সাঁতুৰিবলৈ কি যাবা আজিকালি এয়া হৈ আছে যে ঘটনাবোৰ শুনিছে
উ আমি বাৰু ত সাঁতুৰি থাকো বাৰু তাই আমাৰ ইমান একো নহয় বাৰু জান নে নাজানা সাঁতৰিব
সাঁতুৰিব নাজানো ভালকে
শিকাই দিম আহি যাবা
উম পানী বাঢ়ি আছে নেকি বাৰু
পানী নাই বাৰতে
আহ
ঠিকে আছে পানী তোমাক তোমাক শিকাই দিম তুমি আহিলে মোলে ফো ফোন কৰিবা তুমি জেগাতটো চিনি নাপাব পাৰা না
উম
এতিয়া মোলে কল এটা মাৰি লবা গে
তাতে যদি সাঁতোৰা তেনে তাতে খানা পিনা খাই কৰি আহিব পাৰি আৰু ন
আহ খানা পিনা খানা এটা খাব লাগিব ৰখা বন্ধও আছে কেইদিন মোৰ ছুটি আছে খানা এটা খাব লাগিব ৰখা
তোমাৰ এই আগৰ লগৰ খিনি লগ পোৱা নাই‌?
আগৰ লগৰখিনি নাপাওঁ মই বেলেগ কোম্পনীত আহিলো যে
আহ
সেইটো কাৰণে মোৰ আগৰ লগৰ বিলাক থাকি গৈছে মানে
উম এই আগৰ তোমাৰ লগৰ কিছুমানো ভাল আছিলে দেই সিহঁতকো সুধিব পাৰা দেই
উম আহ
তাকে কাইলে তেনে যাব পাৰি ন
মানে নতুন নতুন নতুন মানে মা তাত ভাবি আছো মানে পইচা বিলাক আহিলেই মানে নতুন কাম কিছুমান কৰিম আৰু ক্ৰিয়েটিভিটি কিছুমান কাম কাম কৰিব লাগিব
উম
তাকে
ঠিকে আছে কাইলে এনে কেইটামানত যাবা
কাইলৈ দশটা মানত মোলৈ ফোন এটা মাৰিবাচোন ছাৰে নটা মানত মোৰ মানে ঘৰ উম মোৰ মানে ঘৰত অলপ কাম আছে কাম চাম কৰি আকৌ ফাৰ্মৰ কামটো কৰি ওলাব লাগিব আকৌ মিস্ত্ৰী মিস্ত্ৰী আহিব নহয় এই মিস্ত্ৰীকো আকৌ চাব লাগিব সময়ত মিয়া মিস্ত্ৰী সি না পাল মাৰি থাকিবও পাৰে চাপৰি কাম তাতে মানুহ যাবও পাৰে দে মোৰ মানে বানপানী আহে বুলি মানে মন নাও এখনো কিনি থলো কম দাম মাল বিলাক পাৰ্চেল কৰিব লাগে যে এনেই চব হৈ গৈছে হোটেলৰ ক ণ্টেক চন্টেক মালবিলাক আনিম হোটেলৰ পৰা ওচৰতে আমাৰ হোটেল এখন আছে মানে সুষুমা বুলি তাত পাই আনিম আৰু সেইটো কন্টেকটো এইটো কণ্টেক্টটো বাৰু মিচলাই থৈ দিয়া আছে
উম নাওখন মানে বনাইছা চাগে ন নাওখন
নাওখন ছেকেণ্ড হেণ্ড মই কিনিলো মানে
আহ
এই ডুম বিলাক মাছ মাৰিব মাছ মাৰিব আহে সেতঁৰ পৰা কিনিছিলোঁ টকা সাত হাজাৰত কিনিললো
বনাব গ'লে কিন্তু বহুত পৰে দেই
বনাব গলে চল্লিশ হাজাৰ মান পৰিব
আহ
তাকে ভালেই হৈছে ভালেই হৈছে চলাই শিকিব পাৰি নে?
উম চাই ল'বা সেই ফুটা চুটা থকিব পাৰে না।
কালাৰ চালাৰ মাৰি থোৱা আছে দিয়া পিছে ৰখা মোৰ কল এটা আহিছে মই তোমাক পিছত ফোন কৰি আছো
অকে অকে